অ, এতিয়া শুনা পাইছে মানে উঠনি মোৰ অলপ মানে চিমৰ হেৰি হৈ আছিলে মানে নেটৱৰ্ক ইছো হৈ আছিলে।
অ' এতিয়া ধুনীয়াকে আহিছে এতিয়া ধুনীয়াকে আহিছে বাৰু মই এতিয়া ভালকে শুনা পাইছোঁ।
মানে কি হ'ল জানে মানে এই মোৰ যোনখন মানে চিম এয়াৰটেলৰ চলাই আছিলো এইখনৰ ভালেই পাই বাৰু তে মোৰ মানে বিশ্বনাথ গ'লো।
উম।
মানে যেতিয়া মই মানে ধৰ শুবলৈ হেৰিলৈ গুচি আহো ধৰ পিছদিনাখনলৈ গুচি আহো তেতিাই ধৰ তটো মানে মোৰ হেৰি হৈ যায় অসুবিধা কৰি দিয়ে অলপ নেতে।
আচ্ছা এই মোৰ কথা এটা আছিলে
অ' কওকচোন কি কথা আছিলে?
শুনিছে আপোনাৰ মোবাইলটোৰ দাম কিমান আছিলে?
মোৰ মবাইলটো ধৰ আপুনি ধৰ এতিয়া যদি কেচ টকা দি লম বুলি ভাবে থাৰ্টি টু মানে পৰি যায় আৰু। মানে ইমান মানে লয়।
আচ্ছা-আচ্ছা আৰু যদি নৰ্মেল যদি ই এম আই কৰিবলগীয়া হয়?
তেতিয়া থাৰ্টি ফোর মান লাগিবয়ে মানে যেতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কিমান দিনৰ কাৰণে ইএমআই টো কৰিম বুলি ভাবে।
আচ্ছা মানে মোৰ ইতিয়া নাই একবছৰৰ কাৰণে নহয় মই তিনি মাহৰ কাৰণে কৰিম বুলি ভাবিছিলো।
তেতিয়াহলে আপোনাৰ একটকাউ বেছি এক্সট্ৰ দিব নালাগে আপুনি থাৰ্টিটু থাৰ্টিটুয়ে দিব লাগিব।
আচ্ছা-আচ্ছা এনে মোক কি হয় আছে মোৰ মানে তোমাৰ থাৰ্টি ওৱান টকা এটা আছে।
উম।
এতিয়া থাৰ্টি টু যদি মোৰ দুই এহেজাৰ টকা এটা মিলা নাই মানে।
অ'।
সেইকাৰণে ইএমআই টো কৰি দিম বুলি ভাবিছিলোঁ।
অ' আপুনি এহেজাৰটকা টো ইএমমাই কৰিব ন?
হা।
আপুনি এহাজাৰ টকাটো কাম এটা নকৰে কিয় এক বছৰ কাৰণে এম আইটো কৰি নিদিয়ে কিয়। ডেইলি এশ মাহে এশ টকাকৈ হেৰি আহিব ইনষ্টলমেণ্ট।
এক বছৰ কাৰণে ন? আচ্ছা ভাবিবই লাগিব এইটো কথা ভাবিব নহ'ল মোৰ।
উম, আৰু ভাবিবচোন তেতিয়া আপোনাৰ মানে সুবিধা হব কাৰন আপোনাৰ পইচাখিনি বেলেগটো দিব পাৰিব এটো মানে গাট নালাগিব পইচা
আচ্ছা-আচ্ছা। আৰু হেৰি এইটো কি বুলি কয় আজিকালি চবতে চ'লাৰ লগায় সেইটো আৰু তুমি তোমালোকৰ সেইফালেই চ'লাৰ লগাইছে নেকি কোনোবাই
আমাৰ বেছি হৈ যায়ো যিহেতু আমাৰ । বস মানে
আচ্ছা আচ্ছা আপোনাৰ নেটৱৰ্কটো বহুত বেয়া আহিছে একেবাৰে চাওঁনে অহা নাই ভালকে হা, হা নহ'লে এটা কাম কৰক হ'ব দিয়ক আজিৰ কাৰণে কি কয়? মানে এতিয়া নেটৱৰ্কটো যিহেতু বেয়া হৈ আছে হা
উম এইটো কথা পাতিলে শুই দিব আৰু নে কি কয় মানে মোৰো অলপ হেৰি হৈ আছে তো নেটৱৰ্কৰ ইছ্যু হৈ আছেতো, হেল্ল'